হেল্ল'।
অ' বুলু নমস্কাৰ কেনে আছা?
অ' ভালে আছো বন্ধু, তুমি কেনে আছা?
অ'মই ভালে আছো। আজি আমি পৰিবহন ব্যৱস্থাৰ ওপৰত বিষয়ে আলোচনা কৰিম বুলি ভাবিছো।
উম' উম' ঠিক আছে হ'ব।
আমাৰ মানে পৰিবহন ব্যৱস্থা এখন দেশৰ মানে উন্নয়ন গুৰুত্বপূৰ্ণ ব্যৱস্থা। তাৰ মানে তোমাৰ পৰিবহন অ'। পনে আধুনিক সমাজত কল্পনা কৰিব নোৱাৰে।
হয়।
হয় নে অ, মানে তোমাৰ মানুহে সামগ্ৰী বা বিভিন্ন সেৱা হতান্তৰ সহজ কৰিবলৈ আৰু পৰিবহন ব্যৱস্থাই মুখ্য ভূমিকা পালন
হয়, হয় আমাৰ পৰিবহণ ব্যৱস্থা আমাৰ দৈনন্দিন জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশ হয়।
ইয়াৰ অবিহনে আধুনিক জীৱন কল্পনা কৰাতটো আচলতে বহুত কঠিন।
হয়, হয়।
আৰু আমাৰ অ' পৰিবহণ ব্যৱস্থাৰ প্ৰধান ভাগ চাৰিটা হয়। ৰাস্তা পৰিবহন, ৰেল পৰিবহন, জল জলপথ পৰিবহণ আৰু আকাশ পথ পৰিবহণ।
হয়, হয়।
আৰু মানে কি পৰিবহন ব্যৱস্থা বুলি ক'লে আচলতে মানুহ আৰু সামগ্ৰীক এঠাইৰ পৰা আন ঠাইলৈ নিয়া অনা নিয়াৰ মানে ব্যৱস্থাটোকে পৰিবহণ ব্যৱস্থা বোলা হয়।
হয়, হয়। আৰু তোমাৰ পথ পৰিবহন আটাইতকৈ জনপ্ৰিয় আৰু অধিক ব্যৱহৃত মোৰ মতে ক'ব গলে তোমাৰ অ, বাছ গাড়ী ট্ৰাক, অটো ৰিক্সা বা মটৰ চাইকেল আদি ইয়াৰ অ, অন্তৰ্গত আৰু মানুহে দৈনন্দিন জীৱনত অ অধিকাংশ সময় বা পথ পৰিবহন কৰাতো নিৰ্ভৰ কৰে আৰু মোৰ মতে
হয়, হয়।
আৰু বিদ্যালয়, কলেজ বা কাৰ্যালয় অথবা বজাৰলৈ যাওঁতে পথ পৰিবহণে তাৰমানে প্ৰধান মাধ্যম বা কৃষকসকলে উৎপাদিত সামগ্ৰী তোমাৰ বজাৰলৈ নিবলৈ পথ পৰিবহণ ব্যৱস্থা কৰে।
হয়, হয়। মানে আচলতে গাঁৱৰ পৰা চহৰলৈ যাতায়াতৰ বাবে সকলোবোৰ আহ স্থলপথেৰে বা বিশেষভাৱে প্ৰয়োজনীয় কাৰণ মানে কি উন্নত ৰাস্তা থাকিলে যাতায়ত সহজ হয় আৰু সময়ো ৰাহি হয় দিয়াচোন
হয়, হয়।
আৰু ৰেলপথহে একেলগে বহুত যাত্ৰী আৰু অধিক পৰিমণৰ মাল বস্তু টো কঢ়িয়াই নিব পাৰে।
অ', মানে দীঘলীয়া মানে দূৰত্বৰ বাবে ৰেল মানে ব্যৱস্থা উত্তাজক সুবিধা আৰু আৰু ভাৰতৰ ৰেল পৰাও কি মানে বৃষ্টিত আৰু ৰেল ৰেলে মানে দেশৰ বিভিন্ন অঞ্চলক সংযোগ কৰিছে বা ইয়াৰ ফলত বাণিজ্যিক বা পৰ্যটনৰ উন্নত
হয় আৰু খৰচো তুলনামূলক ভাৱে বহুত বেছিয়ে কম হয়।
উম', হয়, হয়। আৰু তোমাৰ খৰচ খেতিও মানে কমি যায় আৰু একেলগে মানে বহুত যাত্ৰীক কঢ়িয়াই নিব পাৰে।
হয়, হয়। আৰু আমাৰ জলপথ হৈছে, আটাইতকৈ পুৰণি পৰিবহন ব্যৱস্থা। অ',
উম',
নদী আৰু সাগৰৰ জৰিয়তে সামগ্ৰী সমূহ পৰিবহন কৰা হয়
হয়, হয় আৰু তোমাৰ যদিও জলপৰিবহন আছে বা নদী বা হ্ৰদ আৰু সাগৰীয়া পথবোৰত মানে ব্যৱহাৰ কৰি যাত্ৰী আৰু সামগ্ৰী পৰিবহন কৰা হয় অসমৰ তাৰ মানে ক্ষেত্ৰত জল পৰিবহণৰ মানে বিশেষ ভূমিকা আছে তোমাৰ ব্ৰহ্মপুত্ৰ বা বৰাক নদীৰ জৰি়য়তে বহুত ঠাই এ জল পৰিবহন চলি আছে তোমাৰ বিশেষকৈ ৰৈ নদীবোৰত অঞ্চল নদীবেষ্টিৰ অঞ্চলসমূহত তোমাৰ নাও বা ফেৰী সেৱাৰ অ হে অত্যন্ত গুৰুত্বপূৰ্ণ ত বায়ু পৰিবহনৰ কথা ক'বলৈ গ'লে তোমাৰ বায়ু পৰিবহন তাৰমানে আটাইতকৈ দ্ৰুত পৰিবহন ত মানে বিমানত সহায় কৰা বা অতি কম সময়ত দীঘলীয়া দূৰত্ব মানে অতিক্ৰম কৰা
হয় হয় আৰু মানে কি অ বহুত ঠাইত নাও আৰু ফেৰী সেৱাই মানুহৰ যাতায়ত বহুত বেছি সহজ কৰি তুলিছে
হয় হয়
আৰু আমাৰ এতিয়া মানে কি আমাৰ আকাশ পথ আকাশ পথ হৈছে আটাইতকৈ দ্ৰুত পৰিবহন ব্যৱস্থা হয় বহুত দূৰ দূৰণিৰ পৰা যাত্ৰা মানে কি যাত্ৰীসকলক কম সময়তে সম পন্ন কৰিব পাৰে আৰু কিন্তু ইয়াত খৰচো বেছি হয় আচলতে
হয় হয়।
নিয়ৰ জাত মানে কি কম সময়তে পোৱা যায় কিন্তু খৰচ বহুত বেছিয়ে হয়। সেয়েহে সকলো মানুহে নিয়মিত ইমান ভ্ৰমণ নকৰে যিহেতু খৰচ বেছি হয়। সেইবাবে।
হয় হয় আৰু তোমাৰ আৰু সেই পৰিবহন ব্যৱস্থা মানে এখন দেশক অৰ্থনীতিত মানে বহুখিনি সহায় কৰিছে, তোমাৰ উন্নত পৰিবহন ব্যৱস্থাই মানে উৎপাদিত সামগ্ৰী সহজতে বজাৰলৈ নিয়াত সহায় কৰে। বা ফলত বাণিজ্যক বাণিজ্যিক আৰু বৃদ্ধি পায় বা অৰ্থনৈতিক শক্তিশালী হয়।
হয় হয়। আৰ কৃষি কৃষকে মানে কি নিজৰ উৎপাদিত শস্য সহজে বজাৰলৈ নিব পাৰে।
অ' বা আৰু কেঁচা সামগ্ৰীসমূহ তাৰমানে কাৰখানলৈ কাৰখানালৈ বা প্ৰস্তুত সামগ্ৰী বজাৰলৈ পৰিবহণ কৰাৰ বাবে উন্নত যোগাযোগ ব্যৱস্থা তাৰো তোমাৰ।
হয় হয় হয়। পৰিবহন ব্যৱস্থাৰো কিছুমান সমস্যা থাকে দিয়াচোন কাৰণ অ' যান জট বা দুখন আৰু দুৰ্ঘটনা আচলতে বহুত ডাঙৰ সমস্যা হয় বিশেষ কৈ আমাৰ ডাঙৰ চহৰবোৰত যান যট এক গুৰুত্বৰ সমস স্যা হয়।
উম।
কাৰন বহু সময় মানুহে ঘন্টাৰ পিছত ঘন্টা ৰাস্তাতে কটাবলগীয়া হয় বা যান বাহনৰ ধোঁৱাই বায়ু দুৰ্ঘ প্ৰদূষনো বৃদ্ধি কৰে।
হয় হয় আৰু মোৰ মোৰ তোমাৰ ছাত্ৰ ছাত্ৰীসকলক মানে সহজে বিদ্যালয় বা মহাবিদ দ্যালয় বা বিশ্ববিদ্যালয় যাবলৈ দূৰ দূৰণি শিক্ষাৰ্থীসকলে ইয়াৰ দ্বাৰাই উপকৃত হয়, তোমাৰ স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত ইয়াৰ ভূমিকা বহুত আছে। বা জৰুৰী অ' ৰোগৰ চিকিৎসালয় নিয়া ঔষধ বা অ' পৰিবহন ব্যৱস্থা আৰু চিকিৎসকসকলে যাতায়াতৰ বাবে উন্নতি পৰিবহন ব্যৱস্থা তা অতি প্ৰয়োজন কিন্তু বৰ্তমান সময়ত।
হয় হয়। আৰু আমাৰ নতুন ৰাস্তা নিৰ্মাণ, ৰেলপথ উন্নয়ন, জলপথৰ সম্প্ৰসাৰণ আৰু উন্নত যান বাহন ব্যৱস্থা গঢ়ি তুলিব লাগে কাৰণ উম আৰু আমাৰ মানে আমি নাগৰিক হিচাপে আমাৰ এইখিনি দায়িত্ব আচলতে থাকিব লাগ গে কাৰণ যান বাহন চলোৱাৰ নিয়ম মানি চলিব লাগে আৰু ৰাজহুৱা সম্পত্তি সুৰ ক্ষিত ৰাখিব লাগে। তেতিয়া আচলতে দুৰ্ঘটনাসমূহো মানে আমি ৰোধ কৰিবলৈ মানে সমাধান মানে তো বিচাৰি পাওঁ আৰু বা হ, সাৱ ধান হ'ব লাগিল, যিবোৰ মানে আমাৰ ৰাস্তাই ঘাটে দুৰ ঘটনা হৈ থাকে সেইবোৰ ৰোধ কৰিবলৈ আমি সহজতে সম মানে কি আ ৰোধ কৰিবলৈ সাৱধান হ'ব লাগে। আৰু আ, হেলমেট পিন্ধা, চিট বেল্ট ব্যৱহাৰ কৰা আৰু যান বাহন নিয়মমিতভাৱে মানি চলা অতি জৰুৰী হয়।
উম আৰু বৰ্তমান সময়ত মানে পৰিবহন ব্যৱস্থাই মানে বহুখিনিতে সমস্যা দেখা দিছে। বা যান জঁট। পথ পথ দুৰ্ঘটনা বা পথ পৰিবহণ এইখিনি ইয়াত বহুত আৰু সমস্যা আছে। তোমাৰ নগ নগৰ অঞ্চলতো বা যান জঁটৰ বহুত ডাঙৰ এটা সমস্যা। তোমাৰ আজি গাড়ী বহুত বৃদ্ধি পোৱাৰ ফলত বহুতে চহৰত দৈনন্দিন যন জঁ যন জটৰ সৃষ্টি কৰে, আৰু পথ দুৰ্ঘটনা বহুত খিনতি হৈছে আৰু।
হয় হয়, বহুত বহুত বেছিয়ে হৈছে পথ দুৰ্ঘটনা, গতিকে আমি নিজকে মানে সাৱধান কৰি ৰাখিব লাগিব এই দুৰ্ঘটনাবোৰৰ পৰা। তেতিয়াহে মানে আমি মানে কি ধৰি লোৱা, হেলমেট পিন্ধিব লাগিব বা চিট বেল্ট পিন্ধিব লাগি
আৰু যান বাহনৰ নিয়মখিনতি অমান্য কৰে আৰু।
অঁ হয় হয়, সেইটো নিয়মটো আমি মানি চলাটো অতি জৰুৰী হয়।
উম উম আৰু বৈদ্যুতিক বাহনৰো ব্যৱহাৰৰ প্ৰদূষণে কমাব পাৰে ই তাৰমানে ভৱিষ্যতৰ বাবে শেষ কৰিব আৰু। কিন্তু ভৱিষ্যতে অকল বৈদ্যুতিক বাহনে চলিব, কাৰণ আমাৰ যিটো অ, পেট্ৰল ডিজেল ইঞ্জিনৰ গাড়ীচে বহুখিনতি আমাৰ নে অনিষ্ট কৰে তোমাৰ, অঁ বায়ু প্ৰদূষণো কৰে। কিন্তু বৈদ্যুতিক বাহনত ইমা ই অ ইমানখিনি আৰু ক্ষতিসাধন নকৰে, উম।
আচলতে আমাৰ অহ উম মানে কি, পৰিবহণ ব্যৱস্থা এখন দেশৰ উন্নয়ন মেৰুদণ্ড বুলিয়ো ক'ব পাৰি।
হয় হয়।
সেইকাৰণে মানে কি আমি যিহেতু দুৰ্ঘটনাবোৰ বহুত বেছিয়ে ক্ৰমান্বয়ে বা বৃদ্ধি হৈ গৈ আছে, গতিকে আমি নিজকে সাৱধান কৰি ৰাখিব লাগিব।
উম উম হয় হয়। আৰু তোমাৰ সঁচাকৈ পৰি বহন ব্যৱস্থা মানে এখন দেশৰ উনয়নৰ মে ৰুদণ্ড আৰু বা উন্নত অ পৰিবহন ব্যৱস্থাই শিক্ষা বা স্বাস্থ্য বা বাণিজ্যিক কৃষি ক্ষেত্ৰটো প্ৰয়োজন সকলেও ক্ষেত্ৰত বিকাশ কৰে বা এ তোমাৰ অ হয় কি বুলি কয়, ভৱিষ্যতৰ বাবে এক পৰিৱেশৰ অকুলয়নীয় মানে বিকল্প।
হয় হয়।
উম। তাৰপিছত আৰু মানে পৰিবহন ব্যৱস্থাটো যিমান খিনি ভাল আছে, সিমান বহু খিনি বেয়াও আছে।
হয় হয় আছে আছে। দৰাচলতে মানে কি অ এ, নতুন পথ, উৰণীয়া সেতু, উন্নত ৰেলপথ, বিমান বন্দৰ। আৰু জলপথ উন্নয়নৰ ওপৰত, আচলতে চৰকাৰে গুৰুত্ব দিব লাগে। আৰু আমি নাগৰিক হিচাপে, আমাৰ কৰণীয় খিনিকটোত আমি কৰিবই লাগিব, কাৰণ যান বাহনৰ নিয়ম, নীতি মানি চলিব লাগিব।
উম উম।
আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিব লাগিব আচলতে।
অ', আৰু পৰিবেশন ব্যৱস্থা মানে দেশৰ অৰ্থনীতিত বহুখিনি সহায় কৰে, তোমাৰ আৰু পানী বাণিজ্যক বা সৰু বাণিজ্যিক বা ডাঙৰ বাণিজ্য কৰা তেওঁ সকলক কম খৰচতে মানে নিব পাৰে আৰু দূৰ দূৰণি লয়।
হয় হয়।
উম ঠিকে আছে দে বন্ধু, আজি তোমাৰ পৰা মই বহুখিনি কথাই শিকিলো, আৰু পিছলে আমি নেক্সট এটা অ', নতুন এটা অধ্যায় আলোচনা কৰিম আৰু আজিলৈ এৰিছো ধন্যবাদ।
অ' হ'ব, হ'ব বন্ধু ধন্যবাদ।